অ'।
কি কৰি আছা?
মই এনেই আছো। আপুনি?
অঁ মইয়ো এনে আছো।
অঁ, অঁ খালো। আপুনি?
অ খালোঁ। আজি অলপ অ শ্বপিঙৰ বিষয়ে কথা পাতো।
অ ঠিক আছে।
উম তুমি শ্বপিং কৰি ভাল পোৱানে?
অঁ কৰো বাৰু। ভাল পোৱা মানে কি আৰু পইচা থাকিলে কৰো।
অঁ সেইটোতো অঁ হয়। প্ৰায় ভালেই পাওঁ শ্বপিং কৰি। তুমি বেছিকে অনলাইন শ্বপিং কৰি ভাল পোৱা নে অফলাইন শ্বপিং কৰি ভাল পোৱা?
মই বেছিকে অনলাইন কৰোঁ।
হয় নেকি? অ অনলাইন শ্বপিং কৰি বেছি ভাল পোৱা?
অ অনলাইন মানে কি হয় উম ডাইৰেক্ট ঘৰত আহি দি থৈ যায়। আৰু কিবা ৰিটাৰ্ণ কৰিব লগা থাকিলেও- কোনো প্ৰব্লেম নাথাকে লৈ আহে। উম অফলাইন হলে তোমাৰ- যাব লাগে, গৈ কিনে আকৌ কিনিব লাগে। বোৰ কৰিয়াই কৰিয়াই লৈ আহিব লাগে।
অ ঠিকেই ক'লা ঠিকে কলা তুমি। অঁ অনলাইন কৰিলে ঘৰতে আহে আৰু তোমাৰ ফিক্স ৰেটটো থা- কে। যিহেতু তুমি- বজাৰত গলে তোমাৰ দামটো অলপ বঢ়াই কে কয়। বৰ্গেনিং কৰি- ব লগে। তুমি এনে- অফলাইন অ এনেই মাৰ্কেটিং কৰিছেনে?
অফলাইন অ। অফলাইনটো কৰো অফলাইন মই বেছিভাগ ফেঞ্চি বজাৰ কৰো। আৰু বাৰ্গেনিং কৰিবতো ভালে হয়। অলপমান হলেও দহ বিশ টকা কমাব পাৰি।
হয় নেকি? তুমি বাৰ্গেনিং কৰি ভাল পোৱা।
মই কৰো নকৰা নহয়। কাৰণ বাৰ্গেনিং কৰিবই লাগে কাৰণ সিহঁতে বহুত দামতটো বেছি কৰি- থৈয়ে দিয়ে। আৰু কবাত কেতিয়াবাটো এশ এশ টকা বা- দুশ টকাও কমাই দিয়ে বেছি দা দামী বস্তু বিলাকত- টো কমাই দিয়ে এশ দুইশ টকাতটো।
নহয় সিহঁতে দামটো অলপ এনেই দামবোৰ বঢ়াইকে কয় নিচিনা লাগে মোক।
উম সেইটোতো হয়ে।
অ এতিয়া কিবা টি চাৰ্ট ললে তিনিশ টকা মান কয়। তুমি অনলাইন চালে এশ- টকাত দেখা পাবা। আকৌ হেতৰ লগত বাৰ্গেনিং কৰিলে এশতে দিব।
অঁ
অঁ তুমি এনে- এনেই অনলাইন অনলাইন মানে বেছিকৈ প্ৰিফাৰটো কি কৰা অনলাইন শ্বপিং কৰা বেছি- প্ৰিফাৰ কৰা না অফলাইন?
আঁ সেইটো মানে বস্তু বেদে হয়। কাৰণ এতিয়া কাপোৰ চাপোৰ ধৰক- কিছুমান কাপোৰ এতিয়া আমি চাই কিনিব লাগে- মই ভাবো। সেইকাৰণে কিছুমান কাপোৰ আৰু অনলাইন ডাইৰেক্ট কিনিব পাৰি।
হয় হয়।
বা হেৰি যিকোনো বস্তু আৰু, কিন্তু অ' কিছুমান বস্তু আকৌ নিজে চাই পেলাই কিনিলেহে গম পোৱা যায়। কোনটো ভাল কোনটো বেয়া, সেই কাপোৰ বোলি নহয় যিকোনো বস্তু। হয়, এতিয়াতো অনলাইনতটো ধৰক হে- হেৰিবলাকো আনিব পৰা হৈছে ন' এইবিলাক যে অ' খোৱা বস্তু বিলাকো পাই কিবা দুই মিনিটৰ ডেলিভাৰী ফ্লিপকাৰ্টৰ আজিকালি দিয়া কৰিছে।
অ' হয় হয় হয়ক‌ ব্লিঙ্কিট, ফ্লিপকাৰ্ট মিনিটছ কিবা কিবি আছে। অ' বহুত, যিহেতু বস্তুবোৰ ঘৰতে আনি দিয়ে। গ্ৰছৰী আইটেমবোৰ।
অ' ফ্লিপকাৰ্ট টু মিনিট বুলি কৈ কিনে, কিবা দুই মিনিটতে দিব পাৰি।
হয় হয়, তুমি ঠিকেই ক'লা আহ তুমি, উম দুই মিনিটতে আহি দি কে যায় ঘৰলৈ। বেছিকে তোমাক মানে অফ অ' অনলাইন শ্বপিং কৰি কিয় ভাল পোৱা।
মই অনলাইনে কৰো। যেতিয়া‌ টাইম থাকে তেতিয়াহে অফলাইন কৰিব যাওঁ।
হয় নেকি, এনেই কোনটো বেছি উ- ভাল হয় বুলি ক'ব পাৰিবা তুমি। তোমাৰ মতে দেই, তোমাৰ মতেদি কোনটো বেছি ভাল?
অনলাইনটোৱে ভাল বুলি ক'ব পাৰি, কাৰণ দি থৈ যায়।
অ' অফলাইন তো ভাল।
অ' আৰু ঘূৰাইও দিব পাৰি, কিন্তু অনলাইনত কি হয় অ' কিছুমান বস্তু আকৌ কেনেকুৱা হয়, উভতাই পঠাব নোৱাৰি বা পইচাটো পেমেন্টো কয় কি অ' আপোনালোকে দিয়া নাই। দিয়া- দিলেও দিয়া নাই বুলি কয় আৰু কিছুমান পেমেণ্ট উভতাইও নাপাওঁ। এই ক্ষেত্ৰত, কিন্তু কিছুমান ক্ষেত্ৰত বেয়া আছে অনলাইন। অনলাইন শপিংটো অ'।
এটা শ্বুজ অনলাইন অৰ্ডাৰ কৰিলোঁ। ইমান ৰিপ্লেচমেণ্ট কৰিব চেষ্টা কৰিলোঁ, ৰিপ্লেচমে -মেণ্ট ও নহ'ল আৰু তাৰপিছত এক্সেঞ্চ ও নহ'ল মোৰ সৰু ছাইজৰ। মানে ছাইজ টো মোৰ চছেভেন আছিলে, দাদাই অৰ্ডাৰ কৰি দিয়া কাৰণে ছিক্স আহিলে। সেইকাৰণে ৰিপ্লেচমেণ্টে এ হোৱা নাই, সেইকাৰণে অলপ কেতিয়াবা প্ৰব্লেম দিয়ে।
অ' বিশেষকে মই ভাবো মিছৌ' মিছৌ' যিটো এপ আছে, সেই এপটো মানে বহুত প্ৰব্লেম দিয়ে, অ' কিন্তু মিন -ট্ৰা বা ফ্লিপকাৰ্ট এইবিলাকৰ ক্ষেত্ৰত এনেকুৱা প্ৰব্লেম পোৱা নাই মই তেনেকে। কিন্ত মিছৌটোত কি হয়, বস্তু এটা ডেলিভাৰ কৰিলে এমাহ মান লগাই। লগাই দিয়ে। তাৰ পিছত দামতটো যেতিয়া, যেতিয়া মানে হেৰি কৰা যায় দিয়া যায় অৰ্ডাৰ টো, তেতিয়া এতিয়া দাম এটা বেলেগ দেখাই, যেতিয়া ডেলিভাৰ হয় দাম এটা বেয়া- বেলেগ দেখায়। তাৰ পিছত যেতিয়া ৰিৰ্টাণ কৰিব, তেতিয়াও ইমান দিন লগাই ৰিৰ্টাণ বোৰ। সেইটো লবলে যেতিয়া পইচাটো দিবলে হয়। এ হেৰি প্ৰচেচিং প্ৰচেচিং চিঙে দেখাই থাকে, মানে পতক কেনে নাপায়গে।
অ'অ' তুমি ঠিকেই ক'লা। প্ৰচেচিংটো মানে পতককে নাপায়, আৰু ৰখাই থাকে আৰু তাতে এ বেংক ডিটেইলছ ও দিব লাগিব তোমাৰ।
উম, কিন্তু অফলাইনত মানে কি হয়, এতিয়া আমাৰ অফলাইনো মানে কি হৈছে আমাৰ ঘৰে ঘৰে আজিকালি কাপোৰৰ বেপাৰী বিলাক আহে। বস্তুবিলাক আহে কিন্তু ডাইৰেক সিহঁত তে অলপমান কৈ থাকিলে লাগি থাকিলে কমাই দিয়ে কিন্তু ভালেখিনি কমাই দিয়ে। অনলাইনত আপোনাৰ শ্বিপিং চাৰ্জটো লৈ লয় ন'? অকমান দামটো কেতিয়াবা বেছি হয়।
তোৰ ফিটিং চাৰ্জো লয় আৰু তোমাৰ সিহঁতে চা এ চাব নোৱাৰি কোৱালি টিটো কেনেকুৱা কি ভালে নে বেয়া কাপোৰটো মতাই নাপা তলে সেইটো মানে আ সেনেকুৱা ডাইৰেক্ট অৰ্ডৰ কৰিকে চাব লাগিব আৰু কেতিয়াবা ভালো আহিব পাৰে কেতিয়াবা বেয়াও আহিব পাৰে।
অ আৰু কেতিয়াবা কালাৰো বেলেগ আহে। মই দু দুদিন আগত এটা পেন্ট অৰ্ডাৰ কৰিছিলো, বেলেগ কালাৰ দিছিলো, বেলেগ কালাৰ আহি পাইছে আ কৌ পঠাব লগা হৈছে সেই ৰিটাৰ্ণ উম।
অ অলপ সেইটো দিগদাৰ লাগি থাক
অ টাইমত নাপায়গে মানে।
অ যেতিয়া আমি ভাবো অনলাইনৰ পৰা আহিব এইটোখন পিন্ধি যাওঁ আৰু কিবা বেলেগ আহি যাব। তেতিয়া বেয়া লাগে, অ তুমি বেছিকে কোনটো এপ ইউজ কৰা? ফ্লিপকাৰ্ট চলোৱা না এমেজন চলোৱা না মিছো চলোৱা না আৰু বহুত আছেই কেইটামানতো গম নাপাওঁ, অ অ।
ফ্লিপকাৰ্টে ইউজ কৰো। এমাজনটো মই কি কৰোঁ? এমাজনটো মই ডাউনলড কৰি কেনে তাত মই ছিৰিজবোৰ চাব কাৰণে ডাউনলোড কৰো, এমাজন মিনি টিভি যে।
হয় নেকি হ হ।
উ বহুত ইউজ কৰো কাৰণ তাত মানে চি চিৰিয়েল, চিনেমা চাব পাৰি।
অ অত, হয় নেকি? অ মানে বেলেগ হল বেলেগো আছে মানে চিৰিজো চাব পাৰি তোতে।
অ পাৰি, এমাজনৰ এমেছ বুলি এটা অপচন থাকে তাত তুম তাত মানে আপোনাৰ কিবা চিনেমা - তিনেমা বা মুভি - চুভি আহে আৰু কিছুমান যিকোনো না সেই বাৰু, আ ফ্ৰীতে চাব পাৰি ত অলপ দেৰি তিয়া আহিলে হ'লেও হয় আৰু চাব পাৰি আৰু ধুনীয়াকে।
হ, আজিয়ে গম পালো মই, মই চোৱা নাই মানে এমেজনৰ পৰা মই এনেকুৱা আহ আ ভাল বস্তুবোৰ অৰ্ডাৰ কৰো যেনেকুৱা ভাবা ধৰাই লোৱা আ তোমাৰ টেকনিকেল বস্তুবোৰ যেনেকুৱা এ হেডফোন, এয়াৰবডছবোৰ। আ এমেজনৰ পৰা ডাউনলোড কৰোঁ। তাৰ পৰা মানে এ এইটো ৱেৰেণ্টি পলিচিটো ভাল।
হয় নেকি? মই নাজানো বাৰু, মই ফ্লিপকাৰ্টে ইউজ কৰো আজিলৈকে গম নাপাও, অ আচ্ছা এমাজনত বেছি ভাল নেকি?
হয়, এমাজনত মানে ৱাৰেণ্টি বস্তুবোৰ অলপ বেছিকে ভাল হয় ত চাৰ্ভিচে ভালকে দিয়ে সেইকাৰণে আহ এইটো ভাল পাওঁ। আৰু ছেকেণ্ডটো হ'ল তোমাৰ আ ফ্লিপকাৰ্টত এনে কাপোৰ চাপোৰৰ কাৰণে ভাল। আৰু মই মিছটোৱে নচলাও এই আ আগতে একবাৰ ডাউনলড কৰিকে এটা বস্তু অৰ্ডাৰ দিছিলো, আহিবৰ কাৰণে বিশ দিন লগাল তাৰপিছত কেনচেল হ'ল তাৰপিছত এমে যোনটো ডিলেটে কৰি দিলো।
অ মিছত মিছত সেই তেনেকুৱা তিয়া বুলে মই নিজে নিজে কেনচেল হৈ যাই আপোনাৰ আহি নাপাই, সেইকাৰণে মইও নিজ টো বেছিয়ে ইউজ নকৰোঁ। মই মিনট্ৰা কিন্তু চৱতকে ভাল চাৰ্ভিচ দিয়ে মিনট্ৰাই। যেনেকুৱা বস্তু দেখাইছে তেনেকুৱা বস্তু আহিও পায় আৰু
তেনেকুৱা কোনো মানে কাপোৰ চাপোৰৰ ক্ষেত্ৰত মানে, অলপ ভাল কাপোৰ যদি ল'ব বি- এতিয়া ফ্লিপকাৰ্টত ধৰক তিনিশ চাৰিশৰ ভিতৰত ভাল কাপোৰ আহি যায়। মিনট্ৰাত অকমান দামো হয় আৰু মানে ভাল কাপোৰ ল'ব বিচাৰিলে যেনে কুৱা বিচাৰিছে তেনেকুৱাই মানে যেনেকুৱা দেখিছে মানে দেখাত তেনেকুৱাই আহে। কিন্তু বাকী ফ্লিপকাৰ্ট বা মেছত কি হয় কাপোৰটো যদি কালাৰটো তাতে কিবা বেলেগ দেখাইছে ঘৰ আহি পাওঁতে বেলেগ দেখা পায়।
হয় নেকি?
কালাৰৰ অ', কালাৰৰ মানে বহুত প্ৰব্লেম পাইছোঁ মই!
অ মই তেনেকুৱা মই কাপোৰে এনেকুৱা অৰ্ডাৰ অনলাইন অৰ্ডাৰটোকে মই এনে অ', বিশাল মাৰ্কেটত যাওঁ, নহ'লে তোমাৰ এনেও মাৰ্কেটত যাওঁ, বজাৰত যাওঁ তাৰ পৰা।
পিঙৰ কাৰণে কিন্তু বিশালখন বহুত ভাল হয়।
অ' আমাৰ বিশালত জাইগে ভাল পাওঁ, তাৰে পৰা লওঁ এতিয়াাতো বৰ্তমান বিশালত ডিছকাউণ্টও চলি আছে।
অ', অলপ কম দামতে পায়, আৰু বস্তুবোৰ বহুত কম দামত দিয়ে কিন্তু বিশালত। কাপোৰ চাপোৰ বোৰো কোৱালিটিটোও ভাল হয়।
অঁ তুমি ঠিকে ক'লা বিশালত মানে অ', কোৱালিটিও তুমি ল'ব পাৰিবা আৰু তাতে আ প্ৰাইচবোৰো এনে ফিক্স থাকে ভাল থাকে। সেইকাৰণে ভাল লাগে এনেই তুমি বিশালত আ কওক কোৱাচোন
বিশালত যাওঁ, নোযোৱা নহয় গ'লে কিন্তু বহুত ব জাৰ, কৰি লৈ আহোঁ।
হে হয় নেকি? অ', ময়ে বিশালত যাওঁ, উম কেইদিনমান হ'ল তাৰ পৰা কুলাৰ আনিছিলোঁ। তোমাৰ আহ তে কুলাৰটো তোমাৰ আ চাৰি হাজাৰ আ চাৰি হাজাৰ হেন থ্ৰী নাইণ্টি নাইন লিখা আছিলে, তাৰপিছত মই, মই ভাবিলোঁ থ্ৰী নাইণ্টি নাইনে হ'ব চাগে! যেতিয়া মই পেমেন্ট কৰিব গলোঁ, তাতে আ উষাৰ কুলাৰ আনিছিলোঁ। তেতিয়া পেমেন্ট কৰি ব, গ'লোঁ তাতে ছ থ্ৰী নাইণ্টি নাইন আছিলে তিনি পইতিশ পইত্ৰিশ চলল ভাল গোলাটো কোৱালিতি অঁ, তাৰ ফিক্স প্ৰাইচৰ পৰাও কমাই দিছে। কৈ আছিলে ডিচকাউন্ট চলি আছে আৰু কেইদিনমান পিছত আহিলে মানে আৰু অফাৰৰ পালে হয় বুলি ক'লে!
আচ্ছা, বাৰু মই যাম ৰ'ব এইবাৰ
উম, এতিয়া বৰ্তমান অফাৰ চলি আছে বোলে!
উম, ঠিক আছে দিয়ক তেতিয়াহ'লে অহ, ঠিক আছে দিয়ক